এক কি কৰিছা? আহ মই এনেই আছো ভাত পানী খালা? বাকী ঘৰত ভালেই নে?
অ' ভালেই। গৰম পৰিছে বাৰু মাজতে।
উম, তোমাৰ লগত এই বিশেষ কাৰণ এটাত ফোন কৰিলোঁ।
কোৱাচোন
এই আমাৰতো য্যা গাঁও আৰু নগৰৰ পাৰ্থক্য বহুতেই আছে।
উম।
তা, এই পাৰ্থক্যখিনি মানে আমি সমাধান কৰিব পাৰোঁ নেকি? মানে কিছুমান সুবিধা অসুবিধাও আছে ন'। উম। সেই সুবিধা অসুবিধা খনি আমাৰ মানে অসুবিধাখিনি সমাধান কৰিব পাৰোঁ নেকি সেইকাৰণে ফোন কৰিলোঁ।
অ'।
মানে তুমি গাঁও নগৰ পাৰ্থক্য বুলিলে কি বুজা বাৰু?
গাঁৱত জনসংখ্যা কম তাৰপিছত নগৰত জনসংখ্যা
অ'।
তাৰ পিছত নগৰত এ, চাকৰি সুবি ধা বেছি তাৰ পাছত চহৰ অ', গাঁৱত কম।
হয় সেইটো হেনেকে ক'বলে গ'লেতো বহুতেই আছে। কিন্তু আমি গাঁৱত আমাৰ মানে স্বাস্থ্যটো ভালে থাকে, চহৰতকে।
হয়।
তাতে আমি গাঁৱৰ মানে গাঁৱত আমি সতেজ শাক পাচলি খাবলৈ পাওঁ। কিন্তু চহৰত আমাৰ চব সাৰ দিয়া শাক পাচলিয়ে দেখা পোৱা যায় মানে। আৰু সেয়া খোৱাৰ ফলত আমাৰ স্বাস্থ্যৰো অৱনতি ঘটে। কিন্তু আমি গাঁৱত গাঁৱতো এনেকে সায়ানিক সাৰ প্ৰয়োগ কৰিব পাৰি কিন্তু গাঁৱৰ প্ৰায়বিলাক মানুহে মানে পচন সাৰ তৈয়াৰ কৰি সেইখিনি সাৰ মানে যেতিয়া শাক পাচলিত দিয়ে শাক পাচলি খিনি ভালোঁ হয় আৰু তাৰ সেয়া খোৱাৰ ফলত আমাৰ মানে দেহৰ কোনো অপকাৰ নহয়।
হয়।
আমাৰ গাঁৱৰ মানে গাঁৱত আমি এটা প্ৰাকৃতিক পৰিৱেশ পাওঁ কিন্তু চহৰতো পাওঁ কিন্তু চহৰত ইমান এটা বেছি ভাল নহয় মানে চহৰত গোটেই আট্টালিকা বিলাক কে ভৰি আছে কিন্তু গাঁৱত আমাৰ গছ গছনি সকলোৰে মানে বিস্তাৰিত হৈ আছে তাৰ ফলত আমি মানে সত তেজ বায়ু, সতেজ পানী পৰি মানে পৰিবেশন কৰিবলে পাৰোঁ।
কিন্তু এটা কথাত চহৰখন ভাল কাৰণ চহৰত আমাৰ মানে শিক্ষা অনুষ্ঠানটো অলপ উচ্চ মানদণ্ডৰ গাঁৱতো আছে উচ্চ মানদণ্ডৰ কিন্তু উচ্চ শিক থাৰ বাবে আমি চহৰলৈ যাব লাগে কিন্তু গাঁৱত আমাৰ সেইকণ সুবিধা মানে ক'ৰ দিছে হ'লেও আমি ভবামতে মানে সিমান খিনি সুবিধা পোৱা নাই গাঁৱৰ
উম।
কিন্তু আমাৰ চহ গাঁৱতকে চহৰত মানে আমাৰ এ, উম যিমানখিনি যিমানখিনি পইচা আমি মানে গাঁৱত চলিব পাৰোঁ কিন্তু সেইখিনি পইচা আমি সেইখিনি পইচাই আমি চহৰত চলিব নোৱাৰোঁ কাৰণ চহৰত আমি যদি আমি চহৰত অকমান মাটি কিনিবলৈ বহুত পইচ পইচাৰ প্ৰয়োজন হয়। কিন্তু গাঁৱত সিমানটো মানে প্ৰয়োজন নহয় গাঁৱত আমি চহৰত যদি আমি ভাড়ালেও কিবা এটা বিচাৰো। মানে ৰুম এটা কিন্তু সেয়াও বহুত পইচা লাগে কিন্তু গাঁৱত ইমান মানে পইচাৰ প্ৰয়োজন নহয়। পইচা লাগে হ'লেও আমি ভবাতকে মানে কম। আৰু এ আৰু এটা দেখিবলৈ পোৱা যায় গাঁৱত আমাৰ
উ্ত পাঁচ অ', গাঁৱত আমাৰ
অ', কোৱা
গাঁৱত আমাৰ যেনেকে কেঁচা ঘৰ দুৱাৰ থাকে আমি তেনেকে চহৰত দেখা নাপাওঁ যিহেতু
হয়, হয়। আমি গাঁৱত এইটোও পৰিলক্ষিত হোৱা দেখা যে, যে, আমাৰ গাঁৱৰ পৰিৱেশটো এটা মানে সুকীয়া সুকীয়া মানদণ্ডৰ ইয়াত আমাৰ আত্মীয় স্বজনৰো মানে মিল প্ৰতি বহুত কিন্তু চহৰত এইটো পৰিৱেশ দেখা পোৱা নাযায়। আমাৰ এতিয়া গাঁৱত যদি কিবা এটা পাতো আমাৰ সকলোৱে সহায় সহযিতা সহযোগিতা আগবঢ়ায় কিন্তু চহৰত ইয়া মানে আমি দেখিবলৈ পোৱা নাযায় চহৰত মানুহৰ মানে ভিৰ বেছি যদিও তাত মানে আমাৰ মৰম চেনেহটো বহুত কম
হয়।
আৰু এনেকুৱা ধৰণৰ কাম বিলাকো কাম বিলাকো চহৰত বেচি যোনবিলাক মানে এতিয়া দেখা চুৰ ডকাইতৰ মানে গাঁৱতো আজিকালি চুৰ ডকাইত হবলৈ লৈছে কিন্তু চহৰৰ সমান মানে গাঁৱত এই পৰিৱেশতটো দেখিবলৈ পোৱা যোৱা নাই, মানে চহৰত কাৰণ কিছুমান চলিবৰ কাৰণে অসুবিধা হোৱাৰ ফলতো মানে চুৰ ডকাইতিৰ ব্যৱস্থা মানে পথটো বাছি লয়। কিন্তু আমাৰ যে অ', কোৱা
আমাৰ গাঁৱতকৈ চহৰত যিহেতু চিকিৎসা ব্যৱস্থাটো অলপ উন্নত মানৰ
হয়। অ', সেইটোৱে উন্নত মানৰে কিন্তু আমি এইটোও বিচাৰো যে আমাৰ গাঁৱতো এনেকুৱা উন্নত উন্নত মানদণ্ডৰ মানে চিকিৎসা ব্য্ৱস্থা হ'ব লাগে। ই আজিকালি হৈছে। কিন্তু মানে আগতকে যথেষ্ট বাঢ়িছে হলেও ইয়াতকও উন্নত মানদণ্ডৰ হোৱাটো মানে আমি বিচাৰো। কিন্তু আমাৰ মানে চহৰতকৈ গাঁৱৰ প্ৰযুক্তিবিদ্যা টো মানে ইমান প্ৰযু প্ৰযুক্তিবিদ্যয়াই মানে ইমান আগবঢ়াব পৰা নাই মানে প্ৰযুক্তিবিদ্যাতোক কিন্তু গা চহৰত কিন্তু সেই মানে বিদ্যাটো বেছি আগুৱাই গৈছে। তাৰ ফলত মানে বহুতো সুবিধা হোৱা দেখা পোৱা যায়। আমাৰ আমাৰ গাঁৱত হেৰি হয়। বোলে চাকৰিৰ সুবিধাতটো কম কিন্তু আমি যদি বিচাৰো গাঁওঁতে এটা ব্য্ৱসায় প্ৰতিষ্ঠান আৰম্ভ কৰিব পাৰো। কাৰণ আমাৰ গাঁৱৰ মাটিবিলাক কিমান মানে ভাল উৰ্বৰতাও আছে। আমি গাঁৱতে মানে পচন সাৰ প্ৰস্তুত কৰি মেলিও আমি সেই যদি আমি ধৰি লোৱা খেতিকে আৰম্ খেতিতে মানে আমি ব্যৱসায়তো আৰম্ভ কৰো খেতিৰ পৰাই।
আমাৰ গাঁওৰ মানুহখিনি যিহেতু সহজ সৰল
হয় হয় সেইটো মইতো কৈছো সহজৰৰ কাৰণে মানে মিলা প্ৰীতিৰে থাকিব পাৰে। এইটো ভাবিছো আমি যদি গাঁৱতে এটা যদি ব্য়ৱসায় প্ৰতিষ্ঠা আৰম্ভ কৰো আমাৰ চহৰলৈ মানে আমাৰ গাঁৱৰ নিবনুৱাাসকল চহৰলৈ নোযোৱাকেও হৈ যায়। কাৰণ সেই চহৰলৈ যোৱাৰ ফলত সিহঁতৰ মানে স্বাস্থ্য পাতিও অসুবিধা হয়। আৰু হেৰি ধ কি বুলি কয় খৰচো বেছি হয়। কিন্তু আমি গাঁওঁতে এনেকুৱা যদি দহ জনক নিয়োগ কৰিব পাৰো। সেই দহজনে যদি আৰু প্ৰতিষ্ঠানতটো ডাঙৰ কৰে আৰু নিয়োগ কৰিব পাৰো তাৰ ফলত আমাৰ মানে গাঁৱৰ উন্নতি হোৱা দেখিবলৈ পাম মানে।
সেইটো কথা কিন্তু, আমাৰ গাঁৱত এটা কথা ভাল আমাৰ গাঁৱত বায়ু প্ৰদূষণটো ইমান নহয়। যিহেতু আমাৰ গাঁৱত গাড়ী মটৰ ইমান যিহেতু হেৰি নহয়তো তাৰ পিছত চহৰত এ, চহৰত মানে গাড়ী মটৰ ভিৰ পৰিয়ে থাকে। বায়ু প্ৰদূষণ হৈয়ে থাকে। তাকে আমি তাত ফ্ৰেচ বায়ু নাপাৱেই।
হয় হয়। আমি এইটো সমাধান, আমি গাঁৱতো এয়া মানে আমাৰ যি ব্যৱসায় প্ৰতিষ্ঠ সান চাকৰি ইয়াৰ সমাধান আমি গাঁৱতো কৰিব পাৰোঁ কাৰণ আমাৰ গাঁৱত এতিয়া যদি এটা ব্যৱসায় কৰিবলৈ বহুত মাটি পৰি আছে। মানে পৰি মানে সেয়া আমি ভালকে মানে ব্যৱহাৰ কৰিব জনা নাই। চহৰৰ নিচিনাকি, আমি চ ঘৰৰ নিচিনাকে গাঁৱত মানে অট্টালিকা প্ৰতিষ্ঠান কৰিব নালাগে, কিন্তু আমাৰ সেই খেতিত সেই মাটি খিনিত আমি খেতি কৰি তাৰ পইচাৰে আমি যদি গাঁৱৰ মানে কিছুমান স্কুল প্ৰতিষ্ঠানৰ মানে যদি দায়িত্ব লওঁ। আ, সেইখিনি মানে কৰিবলৈ আমি সফল হ'ম বুলি মই ভাবোঁ মানে।
উম।
আমি চহৰতো এনেকুৱা মানে সতেজ বায়ুৰ হেৰি চিন্ত ধাৰা কৰিব পাৰোঁ কাৰণ চহৰত আমি গছ গছনি ৰুব লাগে। গছ গছনি ৰোৱাৰ ফলত আমাৰ বায়ুতটো পৰিষ্কাৰ হ'ব। আৰু এনেকুৱা কৰিব লাগে, যাতে আমি চহৰৰ মানে এতিয়া এনেওতো চহৰত গাড়ী ভু় বেছি পৰে যদি এনেকে দহজনে যদি উম, বাইকনে স, বাইকৰ ফলতো মানে বহুত ধোৱা মানে বায়ু প্ৰদূষণ হয়। তাৰফলত যদি আমি যদি বাইক কৰ সলনি যদি এখন গাড়ী কিনো, তাত যদি দ জন মানুহ যাব পাৰোঁ, তাৰ ফলতো তাৰ ফলতো মানে বায়ু প্ৰদূষিত হোৱাৰ পৰা আমি ৰক্ষা পাম।
ৰক্ষা পাও।
আমাৰ গাঁৱতকৈ আমাৰ আমাৰ নগৰতকৈ গাঁৱত হুলস্থ তলৰ পৰিৱেশ বহুতো কম আৰু আমাৰ মানে গাঁৱত বহুত শান্ত সুস্থ হৈ থাকে। আমাৰ গাঁৱত শান্ত আৰু অ' চহৰত তুমি ওলাই যাবয়ে নোৱাৰা যিহেতু হুলস্থুল একেৰাহে হুলস্থুল। গাড়ী মাত চাবানে তুমি মানুহৰ হস্থুল চাবা।
হয় হয়। আমি এনেকেই ফোনৰ ইটো পাৰে সিটো পাৰে কথা পাতি আমাৰ মানে এইবিলাক সমাধান আমি বিচাৰিব নোৱাৰো কিন্তু যদি আমি একগোট হৈ এয়া গাঁৱৰ সমস্যা সমাধান কৰো, বা চহৰৰ সমস্যাবিলাক সমাধান কৰো তেতিয়াহে মানে আমাৰ কামত দিব, আমি এনেকে কথা পাতি থাকিলে কি হ'ব। আমি আজি কথা পাতিলো কাইলে পাহৰি যাম, কিন্তু যদি একগোট হৈ লওঁ তেতিয়া আমাৰ মানে সেই কথাখিনি পাহৰাৰ মানে খুব কমহে পাহৰা যায়। তাৰ ফলত আমি সেই মানে সমাধানো কৰিব পাৰিম আৰু সমস্যাৰ
আ, উম।
তোমাৰ লগত বাৰু কথা পাতি ভাল লাগিল। আগলৈও এনেধৰণৰ কথাবিলাক আলোচনা কৰিম বুলি আশা ৰাখিল।
ধন্যবাদ।